হেল্ল'।
উম কোৱা কি কৰি আছা?
এয়া ফোন কৰিছিলো এই ভাত খবলৈ যায় বুলে হেই সেইকাৰণে মই বোলো হব যোৱা
অ চব খবৰ ৰাখে আৰু। কি ক'বা? হু হু এ
উহু হু
অ আৰু হ বহুত গৰম বেয়া আমাৰ ফালে তোমালোকৰ ফালে গৰম হৈছে নে
বৰষুণ এৰিলে নেকি
উম আমাৰ ফালে দবা পিতা বৰষুণ দিছিলে এতিয়া আকৌ বৰষুণ কোনে নাইকিয়া হৈ গ'ল
তোমালোকৰ লগত দেৱিক। কলেজৰ কেইবাজনীও আছে ন ছোৱালী
কেইজনী আছে
কেনে কোৱা সিহতেঁ
বনৰী বুলিয়ে হে কম
গোটকেইজনী পিয়াসী লগৰহে
উম
ৰাখীয়ে যে ইমান কথা কোৱাই বা
হে কি কথা লুকোৱালে।
মাজতে এছ আইটো আহিছে দেই আমাৰ পৰীক্ষা শেষ কৰা পাছত যে তাই লগ কৰিছেগৈ এই ব্ৰহ্মপুত্ৰৰ ৰিভাৰ অসম খনত যে উজান বজাৰত যে আছে নতুনখন আহি পেলাই যিখন থাকে। সি মাৰিছে তাই বোলে বৰমাকক ঘৰলৈ গৈছিলে বৰমা আক পুতেকেটো আহি লৈ গ'লহি তাৰ পিছত বৰমাকৰ পুতেকটো লগত । ফেঞ্চিলে গ'ল। তাৰপিছত বোলে উজান বজাৰ পাৰ্ক। ঘৰত বোলে বহি থাকোঁতে সি বোলে ঘপকে আহি ছাৰপ্ৰাইজ দি দিলেহি তাইক।
উম
ইয়া ভাল বাহানা বনাইছে আৰু
তাৰ পাছত
না হাঁহি উঠিছে বিহাৰ হা অ সেইটো ধানদা এতিয়া এৰিলে এতিয়া আছে তাই এতিয়া পাতা দিয়া হ'ল যে এছ আই দেউৰীহে
হে এই যেত আৰু কোনোবা বেছ ফ্ৰেনৰ দাদাইক নেকি ভায়েক নে সেইটো নেকি উম উম
নিজে নিজে গাই ফুৰে যে
উম উ সিহঁতৰ জিৱি ছোৱালী এজনী উ সিহঁতৰ মানে সিহঁতৰ ছোৱালী এজনী কি হ'ল জানা নে জানা। আমাৰ হেৰি তাত আছিলে নহয়।
ধ গৌতম সিহঁৰ বণ
অ তুমি কেনেকে মধ গ তোমাৰ চিনি পোৱা কি কৈছে
তাইৰ লগৰ কেইবাজনীও আছে বোলে মন ময়ূুৰী মধু গৌতম আৰু কেইজনীমান আছে। সেই বোলে
উম মধু গৌতম যে মধুৰ গৌতমে কি বুলি কয় হেৰি তাই পলাই গৈছিলি নহয়
কেতিয়া
তে দুইটা মান পাঁচ দিন অ
কালে বলাই গৈছিল
বয়ফ্ৰেণ্ডলৈ আকৌ।
ক'ত হয় ক ঘৰ সেইটো
ল'ৰাটো ঘৰ নাজানো ক'ত
তাৰপিছত কি?
তাৰপিছত পাঁচ দিন মান নাই তাৰপিছত ৰুমেট এনেকে মনে মনে ৰাখি থৈ দিলে হোষ্টেলত থাকো নে অ তিও পাই তাৰ পিছত যোৱাৰ পাছত । আ আকৌ ঘূৰি আহিলে ঘূৰি আহো বুলি ঘৰলে যাওঁ বুলি গ'ল তেতিয়া আকৌ নাইকিয়া হৈ গ'ল মাকহঁতে ফোন পোৱা নাই বেলেগলৈ ফোন কৰিছে ইফালে ফোন কৰিছে সিফালে ফোন কৰিছে। তাৰ পিছত ৰুম মেটক ফোন কৰিছে ৰুম মেট ৰুম মেটক মানে একো কৈ নাযায় মানে। গমেই নাপায় ক'ত গৈছে কি নাই তাৰ পাছত প্ৰথম পাঁচদিন যেতিয়া লোকে হেৰি নাইহোৱা ৰখা নাছিলে তেতিয়া ৰুমমেটে যেনে তেনে ৰখাই থলে, মানে কথাটো কোনেও গম নোপোৱাকে পাছত আৰু যেতিয়া নোপোৱা হল আৰু বিচাৰি নোপোৱা হল তেতিয়া হেৰি কি বুলি কয়? উম তেতিয়া ছাৰহতক খবৰ কৰি লাও ন খবৰ দিলে তেনেকে। তেনেকে আৰু বিচাৰি, অ তাই নিজেও ওলালেগে তাত
তাইয়ে চোকা আছে হয় পঢ়াত?
চোকা আছে লেফট হেণ্ড
উম
তেফটি তেম। অ মোৰো মোৰটো ইমানো চোকা নহয় মানে পইণ্টো ছেমে আহে। তাৰ পিছত হেৰি কি বুলে তাইৰ আখৰ বোৰ মস্ত-মস্ত। কি মস্ত বে। একদম কিমান কম তাৰ আখৰ একদম যি মস্ত-মস্ত। হু হু। উম তাই যে এই তাৰপিছত মাহঁতে তাই ৰুমমেট জনীক থাকিব নিদিয়া হৈ গৈছিলে, নহয় মানে কেনেকুৱা মানে এই কথা শুনাইছিলে ৰুমমেট জনী
পাই নে?
অহ, তাইৰ মাকহঁতে মাকহঁতে চব জানে কিন্তু মানে হেৰি নকৰে।
কোনটো হোষ্টেলত থাকে?
এই কনকলতাত থাকে। কনকলতা। আমাৰ ছাৰেটো হেৰি এনেকে আমাৰ ছাৰে এজনেতো গোটেই গ্ৰুপত দি দিছিলে যে মধু বৰ্তমান তাইৰ যদি কিবা খবৰ পোৱা তেতিয়া মোক জনাবা বুলি। তেতিয়াহে আমি গম পাইছো নহ'লে গমেই পোৱা নাছিলো। নাই দিয়া, নাই দিয়া। কি দিব আৰু এতিয়া ডাঙৰ হ'ল আৰু এইটো চবে গম পাওঁ বহুত বেয়াকে, হা
যিওত হোৱা হয় পানিছমেণ্ট এটা দিলে হয় তোমালোকৰ তাত মানে বেছি অপেন মাইণ্ডেড ন মানুহবোৰ সেই কাৰণে।
কি বুলি কয় তাত মানে একো নকয়। এ কি বুলি কয় এ তাই নিজে লাষ্ট চাষ্ট পা পাব আৰু সেইটোয়ে আৰু তাৰবাহিৰে একো কোনেও একো নকয় আৰু। তাৰ পিছত তাই যেতিয়া ইয়ালৈ আহিলে আমাৰ তেতিয়া এক্জাম আছিল। ছিলে হা ফাইনেল এক্জাম। যেতিয়া আহিলে তাই আকৌ ব্ৰেড-চ্ৰেড, কেক, ডিম-চিম কিনি হা আকৌ গাখীৰ-চাখীৰ কিনি আমাৰ ৰুমত গৈ খাই থাকেগে। কছ নোপোৱা নাইকিয়া আ নিচিনা ইমান খিনি এটা ঘটনা কৰি পিনে তাই আকৌ ক'বালৈ মমায়েকৰ ঘৰলৈ যাওঁ বুলি গুচি গৈছিল আকৌ ছেকেণ্ড টাইম।
দুবাৰ গ'ল।
এবাৰতো মই গমেই নাপাওঁ। ছেকেণ্ড বাৰতহে গম পাইছোঁ, যেতিয়া ছাৰে আমাক মেছেজ দিছে আমাৰ ছাৰে তেতিয়াহে গম পাইছো যে মইতো গৌতম নাই তেতিয়া চবকে সুধি ফুইছো । ক'ত গ'ল, কি ক'ল, কেনে হল ভয় লাগে ন ছোৱালী এজনী যদি কিবা এটা হৈ যায় হুপ
অহ।
এনে মোক যদি উ পলাই গৈছে ।তেতিয়া ঠিক আছে বাট যদি কিবা হৈ যায় ।কোনেও একো গম পোৱা নাছিলে তেতিয়া। এ কমচ কম তাই গৈছে গৈছে ৰুমমেটক গৈ যাব লাগে সেইটোও নাই। সেইখিনিও কৰা নাই বাছ গুচি গৈছে। মানে কাকো একো কথা নকয় মানে কবলৈ কোনো মানুহ নথকাৰ নিচিনা তাই মানে তেনেকে ক্ল'জ ফ্ৰেণ্ড বুলিলে নাইেই কোনো মানুহজনী ঠিকো হব লাগিব নহয় কাৰোবাৰ লগত কথা সুধি কব লাগিব। নকয় নিজৰ মতে যায় নিজৰ মতে আহে সেই তেনেকে থাকে অতি ভদ্ৰ চোৰৰ লক্ষণ বুলি যে কয় যে।
উম অতি ভক্তক্তি।
অ'হ অতি ভক্তি।
অতি ভদ্ৰ।
উ সেইটোয়ে হ'ল। ভমাই নাছিলো মোৰ দু তুমি যেনেকে কৰিব বুলি ।জয়তিকা জনী যে মাই জতিকা শুনিছাবা তাইৰ মুখত জতিকাৰ নাম। হা। জুতিকাৰ নাম শুনিছে নাই।
জেবৰীয়া নেকি?
উম জেবিয়া।
মন্দুজনী নামি শুনিছো মইন মৰি আৰু এই।
মনময়ৰী নামটো জনেে মনময়ৰী এ মন মনময়ৰ এচাত আছে।
মিনাকীহন্দ হস্পিটেলত থাকে নেকি।
মনময়ৰি এনে কাকো মানে হেৰি কৰি কথা নকয়। মানে তাই পিঙো কথা পিঙোৱা বুলি যে কৈ যে সেইটোত এক্সপাৰ্ট তাই নিজৰ মোক খেতি নকৰে আৰু বেলেগৰ সতে কৈ দিয়ে আৰু। স তেনেকুৱা টাইপৰ মানেীয়াতে সিহঁতৰ কিবা দূৰতে থাকে লৈছো আমাৰ ইমান আমাৰ ই মিছ। আডাৰষ্টডিং যে হৈ গৈছিলে বিষ্টি আমাৰ। ইচটেনত মানুহৰ পৰিলে নহয়। পাতিছিলে মানে বেছি আহ যে। ত তাই কি মিছা মিছা কথা লগাইছিলে বৃষ্টিয় যিবোৰ কোৱাই নাছিলো ।সেইবোৰ মোক কৈছিল আৰু মই যোনবোৰ কোৱা নাছিলো বৃষ্টিক সেইবোৰ কৈছে। ফালৰ পৰািফালে কথা লগাই জ্যতিকাই। আমি যে সিহঁতৰ গ্ৰুপটোৰ কথা একো নকওঁ। কিন্তু আমাৰ গ্ৰুপটোৰ কথা বহুত বেয়া বেয়াকে মানে সিহঁতে হেৰি কৰি থাকে।
উম।
দেৱ কেইটা এক একগোট হৈ লৈছে ।আৰু আমাৰ দৰঙৰ খিনি একগোট। সেই তেনে্পিন গম পাইছা সেইটো কাৰণে এাল হব নালাগে যে এ জেগ এ হব নালাগে।
অলিল দি। মানে অকলে অকলে হোৱাই ভাল চবত বেছি।
উম এগাল এগাল হলে যে কোনটো কি কৰিম কি নকৰিম লাগি যে যে আমাৰ যে জে বিৰ এতিয়া আঠটা মান ন অ জে বি সাতটা নে আঠটা আৰু তাৰ পিছত এম গোপাল আদিত্যহঁত সিহঁতৰ লগত লাগি লৈছে। গোপাল আদিত্য মানে সিহঁতৰ লগতো থাকে আমাৰ লগতো থাকে। মানে সিহঁতি মানে দুই ফলীয়া মানে কথা কিনে আৰু তাৰ পিছত আমাৰ দৰঙৰ খিনি নটা মান আছে নে আঠটা আছে। সেইখিনি আৰু দৰঙৰ এক চাইড আকৌ জে বি এক চাইড তেনেকা মানে কম্পিটিচন চলে আৰু। চব খিনিতে মানে।